অ'।
অ', কি কৰি আছ
এইয়া পঢ়িব লৈছো, শুলো অকমান।
অ'। হেই গ'লগে নি, নিলোৎপল?
গ'ল এতিয়া, ওলাই গ'ল অকমান আগত।
অ', টমটমত গৈছে।
অ', মই আগবঢ়াই থৈ আহিলো অকমান। উম।
আজি কিক হেই নাই খেল নাই তাৰ।
নাই আজি ব যে।
অ', ভাইটি সেইতো, হেৰিয়া মাহী গৈছিলে, অ', আহিলে মোহাই থৈ গ'লহি।
অ', অ'।
কৰি আছে। ভন্টি আছেনে? আছে।
অ', ভণ্টী ডান্স স্কুল গল? নাচিব গল ভণ্টি, উম।
ভাওঁনা কেতিয়ানো, ভাওঁ লৈছে বুলি কৈছে কিবা।
ইয়াত দুখন হ'ব, এখন ক'ৰবাত হিন্দু গাঁৱ নামঘৰত মাতিছে, তাৰপৰা ইয়াত প্ৰতিষ্ঠা দিৱস কিবা আছে। তাত কৰিব।
একেখন ভাওঁনা।
একে খনে, অ'। একেখন নহয় নেকি, এখন মা কিমানৰ ভাওঁনা কৰিব হ'বা।
অ'হ।
তোমাৰো হ'ল নাই কালি?
মোৰতো হ'ল কিন্তু হেৰিটো অন হোৱা নাই নহয়।
অহ অহ।
বাৰু।
মা হত তাত আছেগে কথা পাতি আছে, উম।
আজি কি বামুণ আহছিলে নি?
অহ অহ মানে বামুণ বুলি ক'ব নোৱাৰি আৰু এনেকে দান দিবলৈ মানুহ
অহ।
এ মোৰতো আহিছে হে অলপ আগত, তাৰপা এতিয়া ফোন মাৰিছো
অহ।
উম এতিয়া মাৰিব পাৰি অহ, নাই কোৱা নাই কোৱা, উহো, মায়ে আকৌ বেলেগ কিবা, মায়ে কিবা খেল বুলি ভাবিছে, খেল খেলিবলে
অহ। মা আমা বিলাকৰ লগত ঘৰ মানুহ গিতালে মাৰি থাকিলেই হব।
মাহী জেঠাইতালে, উম জেঠাই হতেও কৰি আছে নেকি?
জেঠাই চুনো জেঠাই তোত কৰি থৈছে অঁ, আজি মোলে মাৰিছিলে এবাৰ আবেলি। অকমানে মোৰতোত ধেৰি নাই মামাতো পান এট ললো। নেট লৈ পেলাই তাৰপা জেঠায়ে মাৰিলে, পাতিলো।
অঁ। ভাইটি এটিয়া খেলি আছে নে'কি?
সেইটো খেলি আছে, উত্পাত কৰি ফুৰিছে। টিউচন নাই নি আজি?
টিউচনৰ কথা আজি, দিছিলে নি কি, নাজানো, নহ'ব মানে টিউচন।
উম। মামা সেই গৰু ওচৰত আছে।
উম উম।
উম হেৰিয়ালে তোমাল- আকৌ যাবা নহয় ফুৰিবলে?
তুমিও যাব লাগিব
অহ
তাকে এতিয়া কি হয় তেতিয়ালে
এন এঞ্জিও নাযায় নহয়।
নাযায়
অহ
কাঞ্চি ইয়াত ক'বা বেলেগলৈ যাব চাগে তেজপুৰত চেচপুৰ কোনবা আছে
তেতিয়াই নে তেতিয়াই যাব লগতে নেকি?
তেতিয়া নাযায় আগতে গৈ আহিব তেনেহলে চাগে-
তাই যোৱাৰ পিছত আকৌ তেতিয়া তোমালৈও-
গ'লে একটা হ'ব
উম সিহঁতৰ গাড়ী লৈ আহিব মানে
হ'বও পায় যাব সেনেকে যাব পায় নহ'লে ট্ৰেইনত যাব নহ'লে বেলেগকে কোনোবাই থবলৈ
অ, তেজপুৰ হৈ আহে বেছি দুৰ নহয়
বেছি দূৰ নহয় অহ
আইতা ঠিকে আছে?
আইতা ঠিকেই অহ
খোজ কাঢ়িব পাৰে নাই?
নাই ইমান, ধৰি দিলে মেলিলে পায় এনে নিজে ন খোজ নাকাঢ়ে ভুল বকি থাকে যে
ভাত খায়নে নাই?
ভাত খায় কেতিয়াবা উভতি গৈ নাখায়।
সে আমি যাওঁতে যেনেকুৱা আছিল তেনেকুৱাহে নে
এনেকুৱায় অহ
উম উম।
তোমাৰ আকৌ মাৰিছে হবপাই
এ? মোৰটোত এ হেৰীয়ে- মাহীয়ে মাৰিছে মামায় ধৰিছে। মামায় ধৰিছে হে ইহঁতে কি বুলি কয় ভন ভন্টিৰ ই কেইটাত আহিব?
দেৰি হয় কেতিয়াবা আজি দুটাৰ পৰা হৈয়ে আছে দুটাৰ পৰা কেইটালৈকে হয় এতিয়া
অ
উম
ভাওনা প্ৰেক্টিচ কৰা মানুহ আহে যে এই তাৰপৰা সেই। বিকাশ কোনোবা কোনোবা এই ৰজা কিবা এনেকে ধেনু নাই। সদিয়া যে।
সেই তাতে দুষাৰি মান আছে হপায়? উম।
কিনো কথা পাতিব।
সেইবোৰোকে পাতি থাকিব লাগিব ফুৰিবলৈ যোৱা কিবা কৰা খাত ভাত খোৱা কথা। ভাত খালা নে?
খালো খালো মাং মাংস অকণ আছিলে কালি
অ!
তাকে মিলাই মিলি
হা!
পৰহিলৈ মাহী যাব ন
ইয়ালৈ আহিব নেকি?
মই, নহয় তাৰ ওচৰলে যাব নিলোৎপলৰ ওচৰলে, থাকিব ৰুমত তাই স্কুল আছে নহয়।
অ পৰীক্ষাৰ,
পৰীক্ষা আছে নেকি কাইলৈৰ পৰা নেকি কাইলৈৰ পৰা নে পৰহি পৰা কাইলৈ পৰা উম! কাইলৈ কি আছে বা তোমাৰ
কাইলে অংক আছে।
উম!
উম!
তাৰ অংক আছে জানো। তাৰ অংক নাই নহয়,
তাৰ ইংৰাজী।
উম! তোমালোকৰো আছে কাইলৈ,
উম চবৰে। ভন্টিহঁতৰো আমাৰো উম।
তাকে।
ত তাত কেইমান দিন হ'ব বা যোৱালে শ্বিলঙত যোৱালে।
একৈশ তাৰিখে যাব চাগে বাইশ তেইশ চৌবিশ তাৰিখে পাবহি চাগে কেনে কেইদিন থাকে নেজানো সেইটো। কেইদিন কয় দুদিন কৰিব দুদিন। ঘূৰিব।
অ অ।
একৈশ তাৰিখে গ'লে বাইছ তাৰিখ। পাবগেহে ৰাতি।
মাক দিছোঁ মায়ে পাতে বোলে অসমীয়াত। কি হ'ল।
এইটোত মাৰিছা ভাই। অসমীয়াত পাতিবলৈ। তাৰ পিছত মইয়ে ধৰিলোঁ।
অ।
অ কি কৈ আছ পাতিয়ে আছে। সি পাতিলে। অকমান।
অ।
কি কৰি আছে।
ল'ৰাক। কালি আছে নে হেল্ল'।
উৎপটীয়া ল'ৰা ছোৱালী।
কোন যাবা। উঠা নাহ।
এ হেৰিয়লে গৈছিলে চুমিবা হঁতলৈ গৈছিলে থৈ গৈছে চুলি কাটিলে। তাৰ পৰা গা-পা ধুৱাই দিলোঁ। দুষ্ট কৰি আছে আকৌ উৎপাত কৰি আছে গৰু ওচৰলে গৈছে কিবা কৰিছে। শিলগুটি মাৰিছে। সেইবোৰ কৰি ফুৰিছে। গৰুটো এনেই পোৱালিটো অৱস্থাই নাই। গোন্ধাই মানুহ ওচৰলে যাবই পৰা নাই গোটেই মুখ চুখ ফুক দি নাই মুখা নাই খান্দি পেলালে গোটেই দেখিলে ভাত খাবলে মন নাযায়।
কেলে হৈছে জানো
অৱস্থা নাই আপোনালোকো অৱস্থা তেনেকুৱাই
অকমান ভাল হৈ হৈছে, হ'লেও ভৰি টপিনা চপিনা গোটেই মানে হেৰি হৈ আছে। এয়াই গৈছে জালো
উম আমাৰ এইটো মুখতে আছে। গাটো ধোৱা নাই মোক খৰধৰ হৈছে আক। মুখৰ একেবাৰে হেই কীৰ্তনৰ ওচৰত নাই। গাখীৰ-চাখীৰ খিৰোৱা নাই।
অ তোমাৰ অকনমান ভাল, উম পানী লগা ভাল,
পানী লগা হে কাহটো আছে অকমান পকিছে অকনমান। এতিয়া হেৰি হৈছে হ'লেও সেইদিনাখনতকে কম।
উম,
ল'ৰা গ'ল উলাই,
ছোৱালী অহাই নাই।
উম,
ছোৱালী অহা নাই নেকি।
অহা নাই।
অ চাহ তাহ খালে।
চাহ খালো। টো বনাই দিলো।
অহ।
অহ হয়। কাইলে স্কুল হেতক কাই ছোৱালীহত দ নি কালি পা পৰীক্ষা
কাইলপা অ। কেতিয়া? ল ল ধেই নহন নভবা-
আহ অ- কালি। আহিলো দহটাত বাইদিন ন তাক ইমানত গ'লেই নহয় আনিবলৈ। তাৰপা- আমি দটা দশটা চাৰে দশটা লৈ আহিলো।
অ।
ঘৰ পালোহি। অ' সি আ বেলোকো নোৱা হেল্ল'।
অ' উম।
মাহতে আছে মা আছে দেউতা নাই। বৰসবাহ আছে।
অ'।
ভাল।
ক'ত পিতিলে সোন।
দেতাই পিতিলে
কেলে পিতিলে?
দেতাই পিতিলে বুলি গম পাইছো, কেলে।
পিটিল ব দিয়ওঁ
উৎপাত কৰিব নালাগে নহয় গম পাইছা না
উৎপাত নকৰিবা দেই।
মা নাই।
বাই তোমাৰ কৰিবলৈ গ'ল। ক খ পঢ়িবা।
ঘৰলে আহিবা বুলি কৈ দিয়া।
বন্ধ দিলে নহ'লে আহিবা বুলি কোৱা। বাক লৈ আহিবা বুলি কৈ দিয়া।
বা এবাৰ বিজি হৈ আছো। বা
উম বা আজি। উম। গাড়ীখন লাগিব ক'ত গাড়ী আছে। উম। অ তাকে হ'ব দিয়ক অ লোৱা লোৱা গল নহয়। চুমি বাহঁতৰ। চুমি বাৰ লৰা গ'ল নহয় ঘৰলে অ ৰুমলে।
কৰলৈ কিমান হ'ল পালে হ'ল। মানুহৰ লাগে আহিলা বুলি কৈছ সুধিল
উম।
কেলে গৈছে জানো মানুহ হালৰ কিবা আছিলে
কিবা থাকিবও পায়। সেইকাৰণে বোলো তাকে হব দিয়ক এইটো কাত খাই যাব এতিয়া টাইম হৈ গল যে।
হব।